শুনা পাইছানে?
অ', পাইছো।
অ', এই ফটকে বেলেগ এটা বেলেগ এটা কল আহি গ'ল।
আহ অ', শুনিছে?
অ', অ', শুনিছো দিয়া।
কওক কি কৰি আছে?
এ এনে বাগৰি আছো। এই কঠেই আগবেলা শুই উঠিয়ে মানে কঠীয়াা উঘালিলো গৈ যে উঘালী কৰি হেইয়া ধান লগাই হল পাঁচ বিঘা পাঁচ বিঘা মানে অকমান এটা আতি চাই থাকিলে লগাবলে। সানীকে বৰষুণো নাই যে অ', লগাই হল আকৌ কাইলৈৰ পৰা মানে লগাব অলপ অলপ বোকা দিব দিছো গোটেইখিনি একেলগে দিলে পানীও শুকাই যায়গৈ যে
পানি কি মেচিন খাটি দিছে আৰু মেচিন কৰি দিছে?
মেচিনাপাই দিব লগা হৈছে উপায় নাই এতিয়া বৰষুণে নাই যে হয়।
তৌ বৰষুণ নাই আকৌ।
তাকে মেচিন খেতি কৰা নিচিনা হৈছে এতিয়া আৰু। তেনেকুৱা এই পানী দিয়েহে লগত লগত শুকাই যায়। তাতে আকৌ মটৰৰ সুবিধা নাই। সেয়াই মই বোলো অলপকে বোকাই দিব দিছো কাইলে যাব মানুহ যাব লগাবলে। অ' মানুহৰ লগতে কঠীয়া খিনি বোলো ঘৰতে এনে আমাৰ ইয়াত মানে মানুহ খিনি খুব কৰে যে চাৰিজনী হ'লে মানে মাটি খিনি ভাল হ'ব লাগে বোক দিয়া যদি ধুনীয়া বোকা হয় ৰুই ভাল লাগে তে তেতিয়াহলে এবিঘা বেছি লগাই সেইদিনাখন পাঁচজনী আহিছে দুবিঘা লগাইছে এদিনতে মে মাটি খিনি ভাল হোৱা হয় আৰুহে বেছি লগালে হয় মানে এই বৰহত তাত আকৌ তেনেকে নোৱাৰে আমাৰ চাৰিজনী বিঘা লগাই ধুনীয়াকে বিঘা বেছিয়ে লগাই বাৰু এদিনত আৰু এনে ঠিকা হলেতো লগত লগত দুই তিন বিঘা লগাই
আহ থিকা হলে আহ থিকা হলে তই কথা
এ একেবাৰেদিনতে বহুত লগাই
সেইকাৰ হলে যিমান সোনকালে যিমান সোনকালে শেষ কৰিব পাৰো সেইটো চাই ন সিহঁতে
সেইটোও চাই আৰু তাতে তেনেকে দিলে মানে ধান ঢালোও নহয় যে নাই নাই নিদিও
অ ', নখোৱা নবোৱা কিমানকে লোৱা হাজিৰা এতিয়া?
দুশ আমাৰ ইয়াতহে শুৱালেও খুৱালেও দুশ দিব লাগে নোখোৱালেও দুশ
আহ খোৱালেও দুখৰ নোখালেও দুোখৰ আমাৰ এতিয়া দেখৰ নোখোৱালে বেছি বছি খোৱালে কম
অ', মাৰ সে শোৱালেও দিব লাগে দুখ নোখোৱালেও দুখয় সেইকাৰণে নিদিব আৰু আচলতে সেই দূৰত পথথা হ'লে সুবিধা হয় তাৰমানে এতিয়া দিনো দীঘল যে আকৌ এতিয়া কেঁচুৱাৰ লগত মইনো কেনেকে ভাত পানী ৰান্ধো আৰু আইতাকেও সম্ভৱ নহয় দিয়াচোন
আহ হা
পাই সেইটো কাৰণে নিদিওঁ এহে চাহ পানী অকণ দিও কেতিয়াবা সে পুৰি বা ৰুটি এনেকে বনাই দিওঁ বিস্কুট চিস্কুট তেনেকে পথাৰলৈ লৈ যাওঁ আৰু খালিও তেনেকেই কৰিব লাগিব
অ', সেই ৰুটি চতি পুৰি চুৰি তেনেকে দিলে তেওঁ কামটো অকমান আগবঢ়াই মানে কি পথাৰত থকা মানুহ ভালকে অন পেট ভাই খোৱালে কামটো আগবাঢ়ে-
উম উম দিয়া যায় তেনে এতিয়া ৰ'দটো কেনেকুৱা হয় গৰমত
উম নোৱাই নোৱাই নোৱাই উম কেইটা বজাত যায়
এ আঠটা বাজে আৰু কথা গৈ পোৱালৈকে চাৰে আঠট মান হয় এই তাতে আকৌ হেৰি ভালো আছে কিছুমানে আকৌ হাত লেজি সকলোৱলেনো কত সমানো যোনকেইজনী বৌ গৈছিলে সেইকেইজন যেনেবা খুব ভালেই আচল্ততে বয়স হৈ অহাৰ লগে লগে কিছুমানৰ শক্তিও কমি যায় ন আগৰহনা পাৰে এই হলেও বয়সস্থ অ', অলপ বয়সস্থ বৌ কেইজনীয়ে মানে লগাই হ'লেও বুজ যিমান খিনি পাৰে সিমান খিনিহে ন কিন্তু এই নতুন বৌ কেইজনী আকৌ আগত লগাই থাককা যে বহুত স্পীড লগাই মেচিনৰ নিচিনা একেবাৰে
লগাই ন তেনেকে হলে সোনকালে হয়
উম শুো সেইকাৰণে হয় সেইদিনাখন পাঁচজনী গৈছে আৰু বিঘা মাটি লগাইছে এদিনাখনে এদিনত কঠীয়াখিনি যোগাৰ কৰি দি দিলোঁ আৰু কঠীয়া মানে ইয়াতো আছে দুবিঘা মাটি
অ', এদিন যদি দুবিঘা লগাইছে অ',
এই তাতো ৰেলাৰী মাডলাৰ ওচৰত অ স্পীড লগাই বহুত সেই মা দলাতটো আছে এ তাতে মাৰদলা ওচৰতে এতিয়া মানে ঘৰতে আ আগত মানে হেৰি মেচিনৰ কি কয় চিজনত বহুত পানী যোয় যোৱা বছৰ মানে আধা লগাব নোৱাৰিলো পানী দ কাৰণে সেইটো কাৰণে বা আগতে এতিয়াকে কঠিয়ীয়া পাই পেলাই লগতে ধান কাটি লগামে বুলি পেলাইহে পাৰি থৈ দিছিল, ওখ কঠীয়া, এতিয়া পানী নাই আৰু এতিয়া ৰখি থাকিবতো নোৱাৰি ন', সেই বাৰিতেই পেলাইছিল যে সেই বাৰিক ঘৰত থকাৰ কাৰণে ৰাতিপুৱা শুই উঠি বোলো ঠাণ্ডা ঠাণ্ডা কঠীয়া খিনিকে উঘলি, এইখিনি হাজিৰা লোৱা নাই, তাৰ পিছতে কথাখিনি ল'ব লাগিব অ', কাৰণ ইমান দূৰলৈ আকৌ অকল
অ', সম্ভৱ নহয়, নোৱাৰে, নোৱাৰে, নোৱাৰে।
উম। তাতেই এইটো লগত, সেই তেতিয়া গৰমে গৰমে গাখীৰ চাখিৰ খুৱাই থকা, গৰম সোমাব বুলিও ভয় লাগে।
জ্বৰ উঠিব, গৰম বেছি আকৌ ঘপকে ঠাণ্ডা পানী, ঘপকে ঠাণ্ডা পানী লাগি যদি হ'ব নালাগে। চৰ্দি হয়, আৰু ঘপকে গৰমৰ পৰা উঠিও হেৰি কৰিব নালাগে। দিগদাৰ ডাঙৰ নোহোৱালৈ।
উম।
চলিব লাগিব, এই গোট আপোনালোকৰ তাৰ ৰাংঢালি, অৰুণজ্যোতি সেইকেইটা কৰি দিলো।
উম।
এতিয়া আকৌ বৰঙণি দু উঠে দুটা আহি আছে, এইকেইটা কৰি দিওঁ, তিনটাই হ'ব।
উম।
শান্তনু খুৰীয়ে কৰি শেষেই কৰিছে যে, বুজিছা? শান্তনু খুৰীয়ে কৰি শেষেই কৰিছে। যে মানুহখিনি মানে শুনা শুনিকে একে চেষ্টা হেৰাই আছে, কালিৰ পৰা আহিয়ে আছে, আহিয়ে আছে।
উম, মোৰ তাতো আহি আছে সেইয়া, জানেই যে মোৰ এই এতিয়া বেলেগনো কাক সুধিম আ যোনে কয় আৰু, তাৰ লগৰ মাষ্টৰনীয়েই, গতিকে তাকে সুধিম তাকে তাৰ পৰা ৰিজাল্ট পাম আৰু বুলি ৰাত কি ইমান মোৰ অসুবিধা হয়। এই কাপোৰ ধুই থাকো, একে তেনেকেই আহি যায়। মই বোলো মই ফোন কৰি উঠিছোঁ। উম।
কালিও সাতটাতেই আহিছে, অহ। কৰিছে আজি এগৰাকীয়েও পূজা কৰিছে, গা বেয়া বুলি কৈছে বোলো কৈছে সি
উম।
এ, হেৰি আপোনালোকৰ এই কুলি মাহঁতক গোটটোৰ নাম কি আছিলে?
জয়া নেকি? অ', জয়া দিয়া।
নহয়, জয়া জানো?
উম।
মোৰ তাতেই আছিলে হ'বলা? মোৰ তাতেই আছিল চাগে? অ', জানো, মই আকৌ আলোচনা কৰি আছিলোঁ। অ', নাই কৈ দিবচোন ফোন নাম্বাৰ নাইযে।
নহয় সিহঁতৰ এজনীয়েও কৰা নাই মানে।
নাই-নাই-নাই, গমেই পোৱা নাই, এইবোৰ কথা
উম।
ট্ৰেইনিং দিলে আমাক দুদিন ব্লকত, মই যাবই নোৱাৰিলো অসুস্থৰ কাৰণে। সান্তনাৰ খুৰীহতি লৈ আহিলে। তাৰপিছত সান্তনাৰ খুুৰয়ে কৰি আছো চাগে আৰু শেষ হোৱা নাই কৰি। তাতে এতিয়া মানুহবোৰে আমনি কৰি থকাৰ কাৰণে সি মোক ফোন কৰিছে, অ', ভণ্টি দিয়া সোনকালে কৰি দিয়া। কষ্ট মষ্টৰে, অ', সেইকাৰণে আজি দশটা বজাৰ পৰা কৰিছোঁ আৰু, এই সাতটাতে মানুহ আহিছিলে, তাৰপিছত সাতটা বজাত বোলো টাইম নহয়। এইখিনি খোৱা বোৱা কথা আছে।
অ'।
আপোনালোকৰ আপোনালোকৰ পথাৰত যায় কত কামক কাৰণে এটা বেলা যেনিবা এঘন্টা সময় হেৰি কৰিয়ে যাওকচোন ক্ষতি কৰি হ'লেওতো নিজৰ কামটো কৰিব লাগিব আমিওটো কেতিয়াবা তেনেকে কৰো ন যিকোনো
উম, উম, সিহঁতৰ লগতেটো এক্সট্ৰা কামো থাকে ন ভাত পানী ৰান্ধাবাৰা আৰু এখন ঘৰত ইটো সিটো কাম কৰওঁতে
আপোনালোকৰ তাৰে বন্দনা সেনাপতি নেকি ইমান ব মানুহ গৰাকী ইমান বেয়া ব্যৱহাৰ তাই মতে মানে যে তাই মতে মানে যে তাতে আহে, সেই তাতে কৰি দিব লাগিব, মোক কি দৰমাহা দি থৈ দিছে হে
অ', সেয়া ৰাজেন সেনাপতি বোৱাৰীকে বহুত মুখ চলাই, এই গাঁৱতো সকলোৱে ইমান ভালু নাপায়। বেলেগ মুখ একে মুখখন জোঙাই জোঙাই কব পাৰিলে তোমাৰ এই ৰাম ৰৈখ্যা নাই।
মই সেইকাৰণে আহিছে কৰিবলৈ পঠাই দিছো। গোটেই কেইজনো আহিলে।
উম,
জীয়ানৰ মাক হঁতো আহিলে। সোনকালে আহিছিলে মই উভতাই পঠালো দশটা বজাৰ পৰা কৈছো এঘাৰটা মানত আহি কৰি গৈছে।
নহয় এই বন্দনা বুলি কোৱাজনী
অ', ফোনহে কৰিছিলে যোৱাকালি আহিছিলো বোলে।
অ',
মানুহজনৰ পৰা নাম্বাৰ লৈ গ'লে
কিবা বেয়াকে কৈছে নেকি আকৌ?
অ', কৈছে সকলোৱে পথাৰ কাম থাকে কৰি দিব লাগে শান্তনা বয়েচোন যে যি টাইমত যায় সেই টাইমত কৰি দিয়ে সেনেকে কৈছে, ময়ে কোনদিনাখন গোটৰ শান্তনা শান্তনাহঁতে গোটৰ কাম শেষ কৰিব নাপাওওতে মই কৰিব নাপাওঁতে মই আগতে শেষ কৰি এডভান্স কৰি দিওঁ, কিমান ফাৰ্ষ্ট কৰো, এতিয়া মোৰ অসুবিধা কাৰণেহে মই কৰা নহলে মই দুদিনতে শেষ কৰি দিম মানুহখিনি আহিলে। যদি গোটেইখিনি মানুহ আহে মই দুদিন তিনিদিনতে শেষ কৰিয়েই দিম।
উম, তাৰ মানে এতিয়া সুস্থ নহয় গোটেই জনী হেৰিয়েট চিভিলত বোলো আছে। তাৰপিছত খবৰ দিলে কৰিব আৰু লাহেকে সেই বুলি কলো।
মই এইখিনি কাম কৰোতে গোটেইখিনি গোট যদি মানুহ আহাৰ সময় এদিনতো শেষ কৰি দিব পাওঁ, নাপায় কেইটা ত' মানে এইটোৱে অ, কিয় কৰি নিদো দায়িত্ব দিছে যদি যোৱাৰ আগতে কৰিবই লাগিব। মই সেইকাৰণে কৈছো অফিচিয়েল লাখ টকাৰ ওপৰত দৰমহা অফিচিয়েলি এটা দহ হেৰি লাখ টকাৰ উপৰত দৰমহা লৈ থকা কৰ্মচাৰীয়ে এটা সময়তহে কাম কৰে। বেংকত আপোনাক সাতটা বজাতে গ'লে, আপুনি কাম কৰিব কাম কৰি দিব আপোনাক? সদায় অফিচিয়েল টাইম দশটা। হয়নে নহয়? নটা বা দশটা অফিচিয়েল টাইম সেইকিতা টাইমত গলে হে কামটো হ'ব যিকোনো ক্ষেত্ৰতে।
উম,
গতিকে সেইটো বুজি পাব লাগিব উম, তাৰপিছত সে মানুহজনে বাটৰ মানে কয় বোলে পঠাই দিলে আপোনালোকে দশটা মানত আহিব। চ' আকৌ ফোন কৰিছা মানুহজনী কিয় খোৱাই ফিৰাই পঠালে গাড়ী ভাৰা খৰছ কৰিব আহি থাকে। মই বোলো আপোনালোকে কৰাৰ আগত আহা আগতে মোক এটা ফোন কৰি ল'ব লাগে। হয় নে নহয়, ফোন নম্বৰ ফোন নম্বৰ আছে কৰিব পাৰিব নে এতিয়া গ'লে হেষাৰ কথা সুধিহে আহি লাগে বেকাৰ গাড়ী ভাড়া খৰছ কৰি কৰি কিয় আহি থাকিব লাগে। এবাৰ সুধি ল'ব লাগে যে কামটো কৰিবনে নকৰে এতিয়া গলে লগ পাম নে নাপাম, যদি মই আহক বুলি কওঁ আহক দি দেৰিকে আহ বুলি ক'লে দেৰিকে আহিলেই হ'ল।
আহ।
ফাৰ্ম বিলাক, ফাৰ্মবিলাক তেনেকৈহে যায়।
উম।
কাৰণে দহটা বজা বা তিনিটা কৈ দিলো তাৰপিছত এতিয়া আৰু তিনিটা আহি আছে।
উম।
কৰি পেলাই বোলো অল ফিনিছ কৰি দিব অ' তাতে কৰিছো।
উম।
তিৰপাল এখন পাৰি দিছো আৰু, এই হেৰিত শান্তনায়ো এই ঘৰতে কৰি আছে অভিজাত। মই ইয়াতে বজাৰখনতে বোলো মুকলিকে।
এ ঘৰত হ'লে বৰ প্ৰব্লেমো হয় নোৱাৰা চোৱাৰা সকলো সমান নহয়।
সেইটো কাৰণে মোৰ বজাৰত হয়, এতিয়া তাৰ পৰা আহিছে। এজনী নোৱাৰা মানুহে তাতে বহিছে আৰু পকাত মাৰ্কেটত।
উম, আৰু ভালো নালাগে নহয় ঘৰত।
ভাল নালাগে আকৌ।
উ উম, উম। যিকোনো কাম কৰিব কাৰণে। অ' অ' হ'ব দিয়া, অ' অ' হ'ব দিয়া।